সুধি আছো যাবা তুমি!
অ' ঘৰতে আছিলে ৰব কিবা কৰি আছিলা নেকি!
নাই- নাই এনেই আছিলোঁ ৰ'বা এই ভাত পানী খালোঁ তুমি খালা নাই।
অ' ময়ো খালো ৰবা পিছে মই তোমাৰ লগত আজি এটা বি। লগত আলোচনা কৰিম বিয়ে ফোন কৰিলো তোমাক।
হয় কোৱাচোন কি বা বিষয় আছিলে।
মই আজি এই মাজুলীৰ বিষয়ে তোমাৰ পৰা অলপ জানিবলৈ আৰু আমাৰ লগত মই মানে বিষয়ে অৱগত কৰিবলৈ ফোন কৰিলো।
হয় হয় মাজুলী আমাৰ অসমৰ গৌৰৱ। কোৱাচোন কি ক'ব বিচাৰিছিলা?
মাজুলী যিহেতুকে পৃথিৱীৰ এটা বৃহত্তম নদীদ্বীপ তুমি জানাই নিশ্চয়?
হয় হয়।
তাৰ যি প্ৰাকৃতিক পৰিৱেশ আৰু সত্ৰ আজি আৰু সংস্কৃতি পৰিৱেশ। ভাওঁনা নৃত্যৰ আদি বিখ্যাত মাজুলী যিহেতু আৰু যিহেতু মুখাইলৰ আৰু মাজুলী বিখ্যাত ত তুমি এতিয়া সাংস্কৃতিক পৰিৱেশৰ বিষয়ে কি ক'ব খোজা মাজুলীৰ?
উম খুব মানে এখন সংস্কৃতি ভৰা এখন উম সেই বুলি ক'ব পাৰিম আমি মানে এখন জিলা বুলি ক'ব পাৰিম কাৰণ আমাৰ অসমৰ সত্ৰ বিশেষকৈ মানে আউনীআটী সত্ৰ ধৰা তাৰপাছত দক্ষিণবাৰ সত্ৰ ধৰ তাৰপাছত বিভিন্ন ধৰণৰ এটা বিখ্যাত বিখ্যাত সত্ৰ আছে দিয়াচোন তাতে ক'বলৈ গ'লে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে বহুখিনি মানে সত্ৰ স্থাপন কৰি থৈ গৈছে আৰু উম সেই সত্ৰসমূহ এতিয়াও সেই আগৰ নিচিনাই আছে। তাতে মানে এতিয়াও আগৰ নিচিনাই পৰিৱেশ সত্ৰ সমূহত ভাওঁনা তাৰপিছত উম, সত্ৰীয়া নৃত্য। আদি সকলোবোৰ সেনেকেই চলি আছে আৰু ক'বলৈ গ'লে মোৰ মামাৰ ঘৰো তাতেই দিয়াচোন মানে মাৰ ঘৰ তাতেই চ' মই তাতে বিভিন্ন ধৰণৰ ভাওঁনা সমাহেই হওঁক বা মানে তাতে কিবা হ'লে মই যাওঁ আৰু।
হয় কিয়নো মাজুলী ভাওঁনা বিখ্যাত মাজুলী ভাওঁনা বিখ্যাত বুলি দেখিবলৈ পোৱা যে নাগজতিক ভাওঁনা হয়।
অ' সেয়া বহু বিখ্যাত দিয়াচোন সকল অসমৰ সকলো জিলাৰ পৰা মানে ধৰি লোৱা মানে অস অসমৰ গোটেই জিলাৰ পৰাই তাতে ভাওঁনা প্ৰদৰ্শন কৰিবলৈ যায়। আৰু তাতে যি অসম ভাওঁনা সমাৰোহ হয়, তাতে সেই মাজুলীতে হয় দিয়াচোন।
অ' মইয়ো তাৰে এবাৰ ভাওঁনা এবাৰ চাই পাইছো তাৰ ভাওঁনাৰ যি পৰিৱেশ সেই পৰিৱেশ বেলেগ ঠাইত ভাওঁনাত দেখিবলৈ পোৱা নাযায়, তাত ভাওঁনাৰ পৰিৱেশে বেলেগ।
হয়, হয়। আৰু দিৱাচোন কোৱা।
মই কৈছিলো যে মোৰ মানে মুখাশিল্পৰ বিষয়ে মোক অলপ কোৱাচোন মুখাশিল্পৰ বিষয়ে কি কেনেকুৱা, কেনেকে বনোৱা হয় মুখাশিল্প।
হয় এতিয়া মুখাৰ শিল্প মানে সেই মুখাশিল্প আমাৰ ক'বলৈ গ'লে অসমত মুখাশিল্প বনোৱা এখনেই ঠাইত আছে সেইখন মাজুলী। মানে আৰু সেই মুখাশিল্পৰ এখন এখন আছুতীয়াকৈ এখন সত্ৰই আছে। তাতে বিভিন্ন ধৰণৰ মুখা পাবা তুমি। উম, মানে ধৰা তুমি নাজানা কিবা এটা উম, সে সত্ৰ ত মই তাতে নিজে মুখাশিল্পী মানে যিখন সত্ৰ আছে মুখাশিল্পৰ সেই সত্ৰখনত মই নিজে এবাৰ মানে প্ৰদৰ্শন কৰি আহিছো যে মানে খুব ভাল লাগে দিয়াচোন সেইবিলাক চাই। আৰু এনেকে অলপত ভ্ৰমণটো যাব লাগে। ভ্ৰমণ বুলি নকওঁ দিয়াচোন। সেইটো মোৰ মামাৰে ঘৰ যিহেতু মই তাতে গ'লেও যিহেতু অসমৰ গৌৰৱ সেইবাবে মই তাতে যাই পেলাই যি যি তাই অসমৰ গৌৰৱসমূহ আমি উপলব্ধি কৰোঁ আৰু তাতে যায় আৰু মুখাশিল্পৰ বিষয়ে ক'বলৈ গ'লে তাতে উম, মুখাশিল্প হাতেৰে বনোৱা হয় আৰু খুব উম, ধুনীয়াকৈ বনোৱা হয়, তাতে যদি তুমি যদি মুখাশিল্পৰ সত্ৰখনত যদি যোৱা তাতে তুমি উম, সকলো ধৰণৰ মুখেৰে মানে মুখা শিল্প দেখিবলৈ পাবা আৰু হাতে তৈয়াৰ কৰে বিশেষভাৱে মানে হাতে তৈয়াৰ কৰে সেইবাবে খুব মানে ভাল দৃশ্য এটা। তুমি যাতে যদি যোৱা তেনে হ'লে তুমি দেখিবলৈ পাবাই।
হয়, হয়। মই যিমান দূৰ শুনিবলৈ পাইছোঁ যে মুখাশিল্পৰ বনাবলৈ এতিয়া আহে। যি বাঁহ কাটি বাঁহৰ আহেৰে মুখৰ আকাৰ আকৃতি দিয়া হ'ল মাটিৰ তলত দি কেনে মুখা বনোৱা হয় মই যিমান দূৰ শুনিছোঁ হয়নে সেইটো পিছে
হয়, হয়। একদম ঠিক কথা হৈছে আৰু উম মাটিৰ যিটো আমাৰ মানে মাটিৰে সেই ফলেপ দিয়া হয়। তাৰপিছত বাঁহেৰে তুমি কোৱাৰ নিচিনাই খুব ধুনীয়া দৃশ্য এটা সেইবিলাক দৃশ্যময় মানে তুমি যদি যোৱা নহয় মানে তুমি উপলব্ধি কৰিবা যে কিমান ভাল লাগে আৰু ক'বলৈ গ'লে মাজুলীৰ মানুহৰ যিটো মানে আচাৰ ব্যৱহাৰ সেই আচাৰ ব্যৱহাৰ মানে খুব ভাল লাগে তুমি চাগে যাওঁতে তুমি আচাৰ ব্যৱহাৰৰ বিষয়ে তুমি কি ক'বা তুমি যতে যাওঁতে কেনেকুৱা আচাৰ ব্যৱহাৰ পাইছিলা?
মই যেতিয়া গৈছিলো মাজুলী মানুহ বিলাক মানে খুব আদৰ সাদৰ আৰু মৰমীয়াল মানুহ। তেওঁলোকে যি মানে আমি নিজাৰ মানুহ। মাজী চাবলৈ যায়। যিবিলাক সদৰৰে তেওঁলোকক আদৰণি জনায় বা সন্মান কৰে আৰু তেওঁলোকৰ শ স্বভাৱ মানুহ বিলাকৰ অতি মৰমীয়াল স্বভাৱৰ আছিল তেওঁলোকে ত মই মাজুলী মানুহ বিলাক অতি মানে ভদ্ৰ আৰু মৰমীয়াল স্বভাৱৰ
হয়, হয়। একেবাৰে ঠিক কথা শুনিবলৈ বিচাৰো। মাজুলীৰ পৰ্যটকৰ বাবে মানে উম, এটা ভাল সময় বুলি মই ক'ম যে অক্টোবৰৰ পৰা উম, মাৰ্চ মাহ। বা এপ্ৰিললৈকে মানে খুব ভাল এটা মানে ভাল এটা সময় তেতিয়া পৰ্যটক বিলাকে তেতিয়া বিভিন্ন ধৰণৰ উম মানে উম, অ' মানে সকলোখিনি উপলব্ধ কৰিব পাৰিবা ধৰা যে উম, মাজুলীত অ মানে অসম সমাৰোহ মানে ভাওনা সমাৰোহ। এই দুই বছৰৰ মূৰে মূৰে পতা হয় দেই যদি উম আৰু সেইটো অকল মানে ঠাণ্ডা দিনতে পতা হয় সেই নৱেম্বৰ হওক বা ডিচেম্বৰ হওক এনেকুৱা টাইমত পতা হয় আৰু ৰাস মহোৎসৱো মানে তাতে মানুহে উপলব্ধি কৰিব পাৰিব যদি ডিচেম্বৰত বা জানুৱাৰী মানত সেনেকুৱা যিটো যোৱা নহয় তাতে মানে ৰাসৰ তুমি যিটো মানুহৰ ৰাস সেই মানুহৰ ৰাসটো খুব কম দেখিবলৈ পোৱা যায় মানে- চহৰ অঞ্চলত, এই গাঁও অঞ্চলত বা মাজুলীত খুব ভাল এটা দৃশ্য।
হয়, হয়। মই যিমান দিন শুনিবলৈ পাইছো যে মাজুলী- তুমিটো কিয় কলা যে আ- মাহৰ মাৰ্চ, এপ্ৰিল মাহলৈ যাব ভাল বা তেতিয়া তাতে- বহুতো মানে ভাওনা তুমি যেনে ভাওনা, ৰাস আদি দেখিব পাবা আৰু তাৰো- পৰি এটা কাৰণ মই শুনিবলৈ পোৱা মতে কিয়নো মানে বাকী সময়ত যিহেতু মানে - আমি ব্ৰহ্মপুত্ৰ যি নাওঁৱেৰে বা ফেৰীৰে যাব লাগে ন। ত' তোমাৰ ধৰা বাকী সময়ত যেতিয়া মানে- বাৰিষাৰ কালত যেতিয়া বহুত প্ৰাণ ব্ৰহ্মপুত্ৰত পানী হয়, তেতিয়া যাব- লে অলপ হ'লেও কঠিন হয়। অঁ, মই শুনিবলৈ আহতে যে তেতিয়া অলপ যেতিয়া খৰালি দিনত বৰষুণ কম থাকে। তেতিয়া যাবলৈও সুবিধা হয় যাতায়াতৰ ক্ষেত্ৰতো মই ভাবো বা মই শুনিছো হয় ন এইটো নিচিনা এইটো।
হয়, হয় মাজুলীত মানে অলপ বাৰিষা কালত- উম, অসুবিধাৰ সৃষ্টি হয়। উম। কিন্তু আজিকালি মাজুলী কেৱল ফেৰীৰে বুলিয়ে নহয়- উম, উম মানে আজিকালি আহ গুৱাহাটীৰ পৰা- ডাইৰেক্ট মাজুলীলৈ যায় বাছ পোৱা যায়। উম, সেইবাবে- আজিকালি উম মানে সেইটো এটা সুবিধা হৈছে দিয়াচোন পৰ্য- টক বিলাকৰ বাবে যে তেওঁলোকে আহ ব্ৰহ্মপুত্ৰ নদী নগ'লে হব, ডাইৰেক্ট- তেওঁলোকে বাছত গ'লেইও হ'ব দিয়াচোন।
অঁ, এইটো এটা ভাল যাতায়াতৰ সুবিধা হৈছে বুলি মই ভাবোঁ।
হয়, হয়, পিছে তুমি কি ক'বা যে মাজুলী- মাজুলী যিটো মানে গৰা খহনীয়া তাৰ বিষয়ে তুমি কি ক'ব বিচাৰিবা?
হয়, যিমানটো শুনিবলৈ পাইছো মই যে মাজুলীৰ বাৰিষা কালত বহুতো- মানে বো গৰাখহনীয়া কাৰণে মানে যি বহুতো মাটি- উটুৱাই বহুতো মাটি, বহু ঠাই উঠুৱাই লৈ গুছি গৈছে। হয়, এইটোৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ ল'ব লাগে। এতিয়া- যে এ এই তাতে কিবা যে- কৰিব পৰা যায় যিমান খিনি কৰে চৰকাৰী যিমান পাৰে সেইখিনি- কৰিব লাগে ভাবো। চৰকাৰে এইটো পদক্ষেপ লব লাগে যে- কিয়নো যেতিয়া তাৰে মাটি কালি, মাটি কালি কমি কমি যাই থাকিব তেতিয়া পিছলৈ- সেইটো বহুত কম ঠাই হৈ পৰিব ত তেতিয়া। বহুতো সমস্যা সমাধান হ'ব চৰকাৰে এই পদক্ষেপ লব যে এইখিনি যি- সমস্যা হয়, সমস্যা কেনকে নিজে ৰোধ কৰিব পাৰে?
উম, হয়, হয়, ঠিক কথা কৈছা। কাৰণ- যিহেতু মাজুলী আমাৰ অসমৰ এক অন্যতম গৌৰৱ আৰু- মাজুলী আমাৰ অসমৰ- যি প্ৰাকৃতিক দৃশ্য সেয়া মাজুলী- উম, অধিক মানে অধিক কৰি তোলে আৰু বেছি উন্নত- ত কৰি তোলে মাজুলীয়ে। সেইবাবে মাজুলীৰ যি গৰা খহনীয়া বা- উম, বছৰে বছৰে যি উম, বানপানীৰ ফলত- উম, যি তাৰে মানুহবিলাকৰ বা মাটি কালি তুমি কোৱা নিচিনা মাটিবিলাক মাটি কালি কমি কমি যায় আছে। সেয়া আচলতে বহুত দুখজনক কথা। মই ভাবো চৰকাৰে ইয়াৰ বাবে অলপমান বিশেষ পদক্ষেপ ল'ব। তেতিয়া আমাৰ অসমৰ গৌৰৱ কেতিয়াও শেষ হৈ নাযায়। আৰু পিছে চৰকাৰে এইখিনিৰ ওপৰত বহুখিনি পদক্ষেপ লৈছে। কিন্তু মাজুলি মানে ব্ৰহ্মপুত্ৰৰ যি এটা বহুত মানে ভয়ংকৰ বান, সেই বানৰ ফলত মানে যি যি চৰকাৰে পদক্ষেপ লৈছে সেয়াও বিফল হৈ পৰিছে, কিন্তু আমি আশা কৰিম যাতে চৰকাৰে ইয়াৰ ওপৰত আৰু অলপ কিবা ভাল পদক্ষেপ ল'ব হয় নহয় বাৰু?
হয়, হয় তুমি মাজুলি পৰিবেশৰ বিষয়ে মোক অলপ অৱগত কৰা যদি পাৰা পৰিৱেশ টো কেনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে?
মাজুলীৰ প্ৰাকৃতিক পৰিৱেশ বহুত অতুলনীয় মানে। কাৰো লগত তুলনা কৰিব নোৱাৰি, মানে উম তাৰে মহৰ যি মানে মহবিলাক বা পথাৰত যেতিয়া মহ বিলাকে চৰি থাকে। বা গৰু চৰি থাকে বা তাৰ গছ গছ নি আৰু যিহেতু ব্ৰহ্মপুত্ৰৰ মাজত সেইবাবে খুব উম ভাল এটা প্ৰাকৃতিক দৃশ্য ইয়াত পোৱা যায়। সেইাবে উ মই ভাবো প্ৰাকৃতিক সৌন্দৰ্যৰ মাজুলী বহুখিনি দূৰলৈকে মানে ভাল। মানে অসমৰ ভিতৰত অন্যতম বুলি ক'ম এটা মই।
হয়, হয়। তোমাৰ লগত আজি মই মাজুলীৰ বিষয়ে কথা পাতি বহুত ভাল লাগিল।
উ মোৰো ভাল লাগিলে, আহিবা কেতিয়াবা মাজুলীলৈ।
হয়, হয় নিশ্চয় যাম। ত' আগলৈও আমি এনেকে কথা পাতিম আজিলৈ ৰাখিছো দিয়া।
উম দিয়া।